হেল্ল
অ'।
অ', ভা অ', শুনিছো। ভাল নে তোমাৰ?
আছোঁ, আছোঁ ভালেই।
অ', কি মউ আছো দিয়া আৰু গৰমতে শুই আছিলো, এনে ফেন, চেন লগাই পেলাই মহেও কামুৰি আছিলে।
অ', মহ, মহ খুব হৈছে ন?
মহ খুব হৈছে মানে বাহিৰতটো থাকিবই নোৱাৰি বাৰু দিনত মানে ৰাতিপুৱা সময়ত অ', অ'। মহৰ কাৰণে। এ এতিয়া আহিছো, এটা মহ আহিছ তেনেকে এটা দুটা আহিয়ে যায় আৰু।
অ', এই নলা-নৰ্দমা বেছি নেকি? ওচৰত। নে গছ গছ-গছনি আছে, জংঘল আছে?
ঘৰৰ ওচৰতে নলা এটা আছে বাৰু ড্ৰেইন এটা আছে, তাতে মানে সেই মানুহ বোৰে কিছুমানে লেতেৰা বাথৰুমৰ পানী চানী পেলাই হে সেইবোৰৰ পৰাওঁ মহ বিলাক আহিছে, অ', অ', তাৰমানে ব্লিচিঙ ধৰি লোৱা ব্লিচিঙ নিদিয়ে বা একো ন কৰে সেইকাৰণে বেছি। নাই মানে ইমান নকৰে তেনেকে, সেইবোৰৰ পৰাই মহ আহে চাগে।
অ', তাৰবাবে তো মহ হয় গেলা তেনেকুৱা নলা-নৰ্দমা থাকিলেই মহ হৈ যায়।
সেয়াইটো কি ক'বা আৰু বা ব্লিচিং আমি কে কেতিয়াবা দিব লাগে আৰু সেইবোৰ মানুহে দিব ইচ্ছা নকৰে আৰু। ক'লে অলপ বেয়া পায় আৰু সেনেকুৱা আৰু।
সেয়া পিছত ব্লিচিং চিচিং দি চাফা নকৰে মানে।
অ', নকৰে ইমান তেনেকে। বাকী তোমালোকৰ তাত তাত মহ কেনেকুৱা?
ইয়াতে, ইয়াতে এনেকুৱা নহয় যে একে মহে মানে আগুৰি ধৰি একেবাৰে মানে উঠাই লৈ যাব তেনেকুৱা টাইপ, দাঙি লৈ যোৱা টাইপ নহয় আৰু বহুত মহ নহয়। মই তাতে যাওঁতে পাইছোঁ তোমালোকৰ সেইফালে যাওঁতে পাইছোঁ বহুত মহ মানে, এ আমাৰ ঘৰৰ ফালেও ত বহুত মহ ইয়াত,
হয় হয়!
এই বোৰ
এ অশান্তিকৰ আৰু মানে, এইয়া এয়া ধৰিছেই মানে মই বহোতে মই এনে বাৰাণ্ডা তে বহি পেলাই কথা পাতি আছিলো।
এই যে ৰস্তা হেল্ল'
অ' শুনিছো শুনিছো অ' হেল্ল' শুনা পাইছানে?
অ' মাজত
আ
শুনা পোৱা নাছিলা নেকি বাৰু
নাই নাই অলপমান মাততো এনে অকনমান ভাঙি যোৱা নিচিনা হৈছিলে বাৰু শুনা পাইছোঁ মই। শুনা পাইছানে? হেল্ল'
অ' মই শুনি আছো।
অ' অ' অ' কোৱাচোন কোৱা ইমান ধুনীয়াকে বাহিৰত জোনটো ওলাইছে। ইমান ধুনীয়া পোহৰ দিছে।
অ' মই অৱশ্যে চাব যোৱা নাই। বাহিৰত কাপোৰ কেইটামান আছিলে, কাপোৰ কে তে আনিলো। কিন্তু মই সেই জোন চাবলৈ যোৱা নাই অকলে আছোতো।
অ' নালাগে নালাগে চাব নালাগে বাৰু মই আহিছো বাৰাণ্ডা ত ওচৰতে দেখা পাই যেতিয়া আৰু চাইছো। আৰু এনেই বাকী কালি এনেও গৰম আজি বহুত কালিও বোলে গৰম দিব আৰু তেম পাই চাৰ্টত দেখাই আছে কিবা মবাইলত।
হবই তাকে কিবা হয় আৰু। মই মই চাহ খাইনো অলপমান শুইছিলোঁ মই। অফিচৰ পৰা আহি কৰিলো ভাগৰ লাগিলে মানে কিবা ফাংচন এটা আছিলে আজি। আমাৰ এটা চেমিষ্টাৰৰ ম নে
অহ'।
কাম বিলাক শেষ কৰি মেলি অ শেষ কৰা মানে মই অকণ আন্ধাতে গুছ উঠি আহিলোঁ বাৰু গাটো অকণ বেয়া লাগিল চাৰিটা বজাত মই ৰুম পালোঁহি। সেয়া তাৰ পিছত আহি পেলাই ভাগৰ লাগিলে শুলোঁ মই এই শুই কৰি দেৰিকৈ উঠি চাহ খাই উঠিছোঁহে মই ভাত বনোৱাই নাই।
অহ। ঠিকেই আছে এনোউঠ আমাৰ বনোৱা হৈ আছে। চাব লাগিব মাছৰ এইখিনি ত কাৰী চৰকাৰী হোৱা নাই চাগে তেনেকে?
আজি মাছ
উম অ মাছ আজি। মাছ বনাব লাগিব আৰু উম। এতিয়া মায়ে বনাইনে মইে বনাও যতে মইে বনাম বুলি ভাবিছো।
অ', অ'। দুইোজনী মানে কেতিয়াবা অলটাৰ মানে এই অল্টাৰনেট কৰি, কৰি বনোৱা যায় নেকি?
হয়, হয়, হয়। এ' কালি এনেকে মইয়ে বনাইছিলো বাৰু। মায়ে বনাব দিলে যে। এ তুমিয়ে বনোৱাচোন বুলি ত মই পতকে বনালো আৰু।
অঁ আজি মাছ মাৰি মই আকৌ দিনত ৰাতিপুৱা মাছ খালোঁ। দুপৰীয়া আকৌ ফাংচনত সেয়া। ভাত দিলে যে। মানে সেই মাংস, মাংস ভাজি এনেকে। এ মই মাংসৰ জোলটো খোৱা নাই বহুত তেল দিয়ে যে। ফাংচন চাংচনবিলাকত জোলত বহুত তেল দিয়েতো তেল একে মছলা দিয়ে। অকল মাংস কেইপিচ খালো তাৰপিছত এতিয়া বোলো এই মাছ নাখাওঁ পনিৰ খাওঁ পনিৰ আনি থৈ দিছিলো আৰু পনীৰ বইল কৰি এ তেনেকে খাওঁ ভাবি আছিলোঁ। প্ৰটিন নহয় মই প্ৰটিন খাব লাগে সেইকাৰণে এতিয়া গৰমটো যিটো পৰিছে মোৰ কণী আকৌ তেনেকে খাবলৈও ভয় লাগে। কণীৰ, মাজৰটো নাখামহে নিকি আৰু
কণীৰ মাজৰতটো বাৰু নালাগে খাবলৈ বগা খিনি খালেই হ'ল বগা খিনি দুটাকে খালেও,
বগাখিনিৰ পৰাও হয় ন প্ৰটিন অ' তাকেহে একেবাৰে বস্তু চাই মেলি খাব লগা হৈছে মানে, প্ৰটিন কমিছে যে উম মানে কোন সাজত কেনেকে মিলাও,
অ' তাকে, বাকী আৰু অ' তাতে আজি গৰমতটো কেনেকুৱা বাৰু
উম গৰম বহুত বেছি পৰিছে আজি হঠাতে গৰম দি দিলে ন মাজতে বাকী কেইদিন আকৌ ঠাণ্ডা অলপমান মানে সহ্য কৰিব পৰা আৰু ইমানটো ৰ'দ দিয়া নাছিলে আজি এইফালে, একদম পুৱাৰ পৰাই ৰ'দ দিছে।
অ' আজি পুৱা পৰাই ৰ'দ দিছে। ত মানে এ ৰ'দতটো একদম তেৰাকে দিছে আৰু তেতিয়াই গম পাইছো যে আজি
বেয়া ৰ'দ দিছে উম তাকেহে তথাপিও মানুহখিনি মানুহ বিলাকে বাৰু গছ-গছনি কাটি কৰি যিমান গৰমটো পৰিছে ৰ'দটো দিলে তথাপি ফেনখন ল'বলৈয়ো এটলিষ্ট আছে কিন্তু এই জীৱ জন্তু বিলাকৰ অৱস্থা। চোৱাচোন,
নাই আজি মই জীৱ জীৱ-জন্তু জীৱ-জন্তু দেখাও নাই মানে, ৰ'দত কেনেকে থাকিব বাৰু নাইয়ে,
অ' ক'ত ক'ৰবাত ক'ৰবাত চাগে ছাঁ যেনতেন বিচাৰি পেলাই সোমাই আছে হ'বলা
হব পাৰে সেনেকুৱা হব পাৰে ত মই আজি তেনেকে প্ৰত্যক্ষ কৰা নাই বাৰু দে দেখা নাই মই
অ' মানে ওলাব নোৱাৰে, যিটো অৱস্থা হৈছে, এতিয়া সৰু সৰুবিলাক বাৰু সোমাই থাকিব, ডাঙৰ-ডাঙৰ বিলাক গৰু-গৰু চৰুবিলাক যিবিলাক ৰাস্তাত থাকে যে, এমা এনেক, কোৱা হৈছে, মানুহবিলাকে গোটেই গছ-গছনি কাট তিৰিয়েতো চালম উপায় নাই মানে অলপমান চাহত ৰ
সেইটোয়েতো সেইটোৱে, আমাৰ মানে গছ এজোপা আছিলে। ফুলৰ গছ এজোপা এই দেউতাই মানে কাটি পেলালে, বৰ দুখ লাগিছে আৰু ইমান ধুনীয়া এ নাজানো মানে এই ৰ'দ বোলে ভালকে নিদিয়ে বোলে, কাপোৰ মেলি দিব বোলে ডিগদাৰ, কাপোৰ শুকাবলৈ ডিগদাৰ হে কাৰণে কাটি পেলাইছে ইমান বেয়া লাগিছে, মানে
মই কিন্তু, এই-এই কথাটো বহুত বেয়া পাওঁ।
সেইটোয়টো মইও বেয়া পাওঁ।
এই গৰমত ছাহ লাগে মানুহক গছ থাকিব লাগে, বতাহত দেখোন কপ কাপোৰ শুকাই যায়, ইমান কিয় ৰ'দ লাগে চবফালে
হে, এইটো এজোপা মানে সন্মুখত গছজোপা ইমান ধুনীয়াকে আছিলে, পৰিৱেশ ইমান ধুনীয়া কৰি ৰাখিছিলে মানে দেখিয়ে ভাল লাগে খিনি ডাঙৰ আছিলে, উম মানে মিডিয়াম বুলিয় ক'ব পাৰি আৰু আৰু অ ফুল লাগি বহুত ফুল লাগি থাকিছিলে। আধাতে কাটিয়ে দিছে মানে, আধাতে মানে, আজি দেখিলো চোন কমপ্লিট কাট তিয়ে পেলালেনি
কি কমপ্লিট কাটি পেলালে তললৈকে কাটি পেলালে?
কম্প্লেট কাটি দিলে, কেতিয়া কৰিলে মই গম নাপাওঁ।
নহয় গছৰ লগত কিহৰ শত্ৰুতা মানে কিহৰ শত্ৰুতা এনেকৈ কাটি দিয়ে যে মই যেনেকৈ কাটিছিলে সেইটো পোখাবৰ কাৰণে এনেকৈ কাটিব নাপায় নহয় এজোপা এজোপা উঠি অহা মই তেনেকৈ ভাবোঁ দ উঠি অহা গছ এজোপা জীৱিত গছ তেনেকৈ কাটি দিব নাপায় এনেই এটলিষ্ট পোখাবৰ কাৰণে ঠগ কাটি দিছে। একেবাৰে কাটি দিছে।
এতিয়া দেখিলো মই তাক গুৰিলৈকে কাটি পেলালে দেখোন।
বেয়া লাগে দেই বেয়া লাগে নাপায় অলপমান বুজ যাবা এনেকুৱা কৰিব নাপায় যে উঠি অহা নিজৰ কাৰণেই বেয়া মানে বুজাবা অলপমান।
কি ক'ম আৰু মানে এইবোৰ মানুহক বুজাইও লাভ নাই। মানে,
এই মই ময়ো কাবাক দেখিছোঁ, আমাৰ আমাৰ চচুৰালত আৰু মোৰ। মানে এনেকে হ'ল বুলি গোটেই গুড়ি কাটি নিদিয়ে কাটি দিয়ে এই গছজোপা আধাতে পোখাবৰ কাৰণে কিন্তু এনেকৈ গুড়ি কটা মই দেখা নাই এনেকৈ গুড়ি কিয় কাটি দিয়ে বাৰু উম।
নাজানো মানে মই সুধিব লাগিব মই নোহোৱাতেই এইটো। কাম কৰে মানে এনেকুৱা খং উঠে নহয় জেগা বিলাক শেষ কৰি পেলাইছে।
অ'। এ তেনেকে সেই সে সেই তেনেকে নুবুজিলে বেয়া মানে, ওচৰে পাজৰে মানুহেও চাগে তেনেকৈ গছ-গছনি কাটিয়েই থাকে। গছ ৰুব লাগে যিমান এতিয়া যিটো গৰম পৰিছে। তাত গছ কাটে, কি ক'ব আৰু! উম। এনেকুৱা এটা অৱস্থা
এনেকে দেখি ভাল নালাগেতো, ইমান দিনৰ পৰা দেখি আহিছো ন, গছজোপা এতিয়া নোহোৱা হোৱা কৰি পেলালে।
কি ক'বা! উপায়টো নাই এতিয়াতো ঘূৰাই দিব নোৱাৰি এতিয়া বাহিৰত ঠাণ্ডা নাই।
বাহিৰত এতিয়া বৰ্তমান ঠাণ্ডাই।
অঁ।
তাতে কেনেকুৱা?
ইয়াতে ইয়াতে মই আকৌ খিৰিকীখন খুলি থৈ দিছোঁ, সন্মুখৰ পিনৰ নহ'লে থাকিব নোৱাৰি মানে বহুত গৰম। এতিয়া অলপমান ঠাণ্ডা হাৱা আহি আছে। এয়াৰ কণ্ডিচনিংটো হৈ থাকে মানে বাহিৰৰ ভিতৰৰ দুইটা হোৱা অহা যোৱা কৰি থাকে যে - - ঠাণ্ডা হয় তেতিয়া,
উম ভালেই দিয়া, দিয়া বাৰু বাৰ কথা পাতি ভাল লাগিলে,